কাৰ?
অ'। শুনা পাইছে না?
হেল্ল'?
শুনিছোঁ না হেল্ল'?
হেল্ল?
শুনি পাইছো না? হেল্ল'?
হেল্ল?
হেল্ল'? হেল্ল'?
অ', অ'।
শুনিছো না, শুনা পাইছো না। অ'। নমস্কাৰ। হেল্ল'?
অ', অ'। শুনিছো, মই শুনিছো।
আপোনাৰ মাতটো বেছি ভালকে শুনা নাই। মই আপোনাৰ মাতো।
অ, মইনোহ এতিায়ে শুনিছে আৰু।
অ, নমস্কাৰ ছাৰ।
নমস্কাৰ।
হেল্ল' অ, আজি আমি অ, অছুনা আজি আমি লাইনৰচয় ক, পাতিম হ'ব না পাৰিব ন। কথা পাতিব উ, অ', অ'। লায়নৰ বিষয়ে আ-আলোচনা কৰিম লায়ন। তুমি আমাৰ বহুত উ, প্ৰয়োজনৰ বা লাগা হ'ল নহয় জানো যেতিয়া আমি লাইন বা কাৰেণ্ট, কাৰেণ্টটো মানে লাগে। এতিয়াতো আমাৰ গৰম দিনৰ এই বহুত প্ৰয়োজন হয়। বহুত গৰমৰ কাৰণে মানে লাইন নহ'লেও নহয় মানে ফেন চলাব কাৰণে লাইন লাগে, ফ্ৰিজ লাইনৰ বাবে আমি আলোচনা কৰিম।